শুনিছ নে?
এতিয়া শুনা পাইছ অথনী নেৱৰ্কটো বেয়া ক কাট খাই গুচি গ'ল। আৰু তই মোলৈ এবাৰ ফোন কৰি ল'ব লাগে কলটো কৰাৰ আগত।
আহ!
তহত আজি ফেচাজ আছিলে মানে কিহৰ ওপৰত কিহৰ ফেচাছ আছিল তহঁত।
কয় যে নমাগত সভা নতুনকে অহা ল'ৰা ছোৱালীবীলাক।
অঁ তাৰপৰা তাত কি কি কি কি কৰালে তই আছিলি নহয়।
আছো অঁ' এইবিলাক নৃত্য চিত্ৰ কৰালে গান চান গালে তাৰপা যোনখিনি এইবছৰৰ ভাল ৰিজাল্ট কৰিছে- ছিলে ন হায়াৰ ছেকেণ্ডাৰীত-
অঁ!
সিহঁতক প্ৰাইজ চাইজ দিলে তেনেকে আও।
আচ্ছা গম পাইছো গম পাইছো মই আকৌ যাম বুলি ভাবিছিলো কিন্তু লগৰ এটালে- ফোন কৰিলো আকৌ সি বোলে নাযাওঁ বুলি ক'লে সেইকাৰণে বাদ দিলো আও।
অঁ অঁ ভালেই লাগিলে-
অঁ অঁ তাকেহে।
স্কুল খন ভাল লাগে মই গৈছোঁ নহৈ আগতে তই পৰিৱেশটো ভাল-
অঁ অঁ- ভালে অ' আৰু স্কুলৰ মানে আমাৰ কলেজ খনত মানে বহুত প্ৰতিভশীল ল'ৰা ছোৱালী আছে ন বহুত ভাল লাগে।
অঁ আৰু তহঁতৰ ল'ৰা ছোৱালীৰ পৰিমাণটো বেছি না বহুতখিনি ল'ৰা ছোৱালী আহে।
কি আছিলে এইটো অৰুণ বৰা আহিছিলে নহয়।
আহিছিলে নেকি অঁ সিদিনাখন এয়াত এভাদাইজ দেখিছিলোঁ তাক আকৌ আদবেটাইছ দেখিছিলো আৰু-
উমঁ উমঁ অৰুণ দাই জমনি কৰিলে ভাল লাগিলে আও।
অঁ এই অৰুণ দা মানে সেই থিয়েটাৰ এই নহয় জানো-
অঁ থিয়েটাৰ এতিয়া যে ধৰ বেহাবাৰীত যে আছে।
গম পাইছ যে ইয়াৰ অভিনয়তটো বৰ ধুনীয়া অভিনয় কৰে মানে মই চাইছো বাও আগতে ভাল লাগে। তাৰপৰা হেৰি নহয় তোৰ লগত মোৰ সেই বিষয় এটা আলোচনা কৰিব লাগিছিলে মানে। শুনা পাইছা নাই বাৰু- শুনা পাইছা নাই হেল্লো এই নাৰীবাদৰ ওপৰত- বিষয়ে এইটো লৈ পেলাই মানে মই অলপ আলোচনা কৰিব লাগিছিলে নাৰীবাদৰ বিকাশ আৰু শিক্ষাৰ বিকাশৰ ওপৰত
অ, অ'
তাৰপৰা তই কিবা জাননে কিবা
নাৰীবাদৰ বিষয়ে বাৰু ইমান মোৰ সাম্যক জ্ঞান নাই, হ'লেও তই কচোন বাৰু অলপ জানিব পাৰিম নহয়
অ' সেইটোৱে মানে নাৰী এতিয়া সাধাৰণতে নাৰী বাদ হৈছে মানে, ত' এতিয়া আমাৰ বৰ্তমানৰ সমাজত পুৰুষ নাৰী সমানে বসবাস কৰি আছে, তাত কিন্তু তই পুৰুষসকলক বেছিকে অগ্ৰাধিক কাৰ দি আকৌ নাৰীসকলক যেনিবা তই বেছিকে মানে সিহঁতক এৰি পেলাই মানে তই সিহঁতক কেতিয়াও চলিব নোৱাৰ সদায় নাৰী আৰু পুৰুষক সমানে তই অগ্ৰাধিকাৰ দিব লাগিব।
অ', নাৰী
অ' সেইটো সচা কথা। গতিকে আৰু তেনেকুৱা নহলে মানে আমাৰ কি হয় সমাজখনৰ একদম এটা ভাৰসাম্যহীনতা এটা পৰিৱেশ সৃষ্টি হব পাৰে